হেল্ল'
নমস্কাৰ
নমস্কাৰ নমস্কাৰ কি কৰি আছা?
মই তোমাৰ এই শুবলৈ ধৰিছিলোঁ তুমি?
এ মই ভাত খাই উঠিছোঁ হে মাত্ৰ।
অ পিছে কিহেৰে খালা ভাত?
ভাত তোমাৰ এ দালি ভাজি ভাত।
অ'।
সেয়া আজি মঙলবাৰ যে।
অ পিছে তুমি মংগলবাৰ পালা নেকি?
মই মানে মই হনুমানক বহুত ভাল পাওঁ। তাকে মঙলবাৰ পানী পালিব লৈছোঁ।
কিমান দিন মান হ'ল?
এ কিমান দিন মানে হ'ল মই ছয়বছৰ মানেই হ'ল মই হনুমানক পোৰা পালি থাকোঁ।
ভাল ভাল।
মানে আমাৰ মই এতিয়া হনুমান তোমাৰ ভক্ত বুলি ক'ব পাৰি আৰু।
ঠিকেই আছে দিয়া।
হেয়াই বাকী তুমি?
মই তেনেকে মানা ইমানতা হেৰি নকৰো হলৌ মানে ভগৱানক প্ৰাৰ্থনা কৰোঁ আৰু সেই অনুযায়ী মোক তোমাৰ সহায়ো কৰে।
কৰে অ।
উম পিছে মানে কেনেকুৱা আৰু মানে কাৰো প্ৰতি বেয়া ভাৱ নাৰাখিবা কাৰো প্ৰতি অহংকাৰ নাৰাখিবা।
সেইটোৱেইটো অ নিজৰ ৰাস্তাত নিজে কাম কৰিব লাগে। এইবিলাক অহ মানে অহংকাৰ কৰি কি পাবা হয় নে নহয় কোৱা?
হেইটোৱেই সেইকাৰণে ভগৱানে সহায় কৰিব।
উম।
উম পিছে এতিয়া কিবা কৰি আছানে?
কৰি আছোঁ মানে মই কাম এটাত সোমালোঁ নহয়।
ক'ত
এ আমাৰ এছ বি আই বেংকত।
অ পিছে কিমান দিনমান হ'ল।
ধেমালি মানে হ'ল ডেৰমাহ মান হৈছে।
অ' পিছে তুমি তাত কাম কি তোমাৰ?
কাম মানে তোমাৰ মোৰ ফাইল বিলাক অনা-নিয়া কৰা।
অঁ, পিছে তোমাৰ এতিয়া ঘৰখন ভালকৈ চলি আছে তোমাৰ?
চলি আছে আও,
দৰমহা কম চাগে, কিমান মান দি আছে?
কম মানে তোমাৰ বাৰ হেজাৰ টকা এটা দিয়ে।
অ', বাৰ-হাজাৰ টকাত আজি-কালি একো তেল ভৰোৱাত আৰু ঘৰখন চলোৱাত নিজৰ খৰচ একো এটা নহয়ে ইমান এটা।
সেইটোয়েতো অ', যিহে দাম বস্তুবিলাক যিহে দাম বস্তুবিলাকৰ।
অ', তেলৰ যিহে দাম বাঢ়িছে, এতিয়া মানে কেনেকুৱা হৈছে, বাহ তুমি যদি নিজৰ জাগাতে যদি কাম কৰা মানে কি হব পইচাটো তুমি কম পাবা। কিন্তু তুমি ঘৰলৈ অহা-যোৱা কৰিব পাৰিবা, কিন্তু যদি তুমি দূৰত কাম কৰিব যোৱা ঘৰলৈ আহিব নোৱাৰিবা।
নোৱাৰিম অ', সেইটোৱতো অ'।
উম।
পিছে মইয়ো এতিয়া তোমাৰ খেতি-চেতি কৰি আছোঁ।
অ'খেতি, কি খেতি কৰিছা?
খেতি তোমাৰ তেনেকে-ৰঙালাও, জিকা,
অ'।
তাৰ পিছত মাটি মাহ।
অ'।
এনেকে কৰি আছো আৰু।
অ', কিবা কঠীয়া নাপালা নেকি?
হে?
কঠীয়া নেপেলালা যে?
কঠীয়া তেনেকে পেলোৱা নাই, এই আমাৰ দিতাই দেতাই কৰে আৰু খেতি।
অ'।
মই তোমাৰ এতিয়া কি বুলি কয়? এ, হাঁহ-কুকুৰা ফাৰ্ম এখন খুলিছোঁ।
অ', কেতিয়া খুলিলা?
এ, বেছি দিন খোলা।
অ'।
এতিয়া মানে তোমাৰ নিজাকে মানে এনেকুৱা এ, পিছফালে এনেকুৱা চাং-টাং দি পেলাই মানে বনোৱা হৈছে ঘৰ এটা।
অঁ।
তাতে হাঁহ-কুকুৰা অলপ ৰাখিছোঁ আৰু।
অ', মানে মইয়ো এখন খুলিম বুলি ভাবিছোঁ, হাঁহ-কুকুৰা
অঁ।
অ', মানে পইচা কেটামান পোৱা কথা আছে।
অ', খুলিবা।
নিলা এখন কিবা এটা হাত-হাত খৰচে কিবা ওলাই থাকিব ন।
সেইটোৱে, আমি মধ্যবিত্ত মানুহ আৰু কিবা এটা ব্যৱসায় কিবা-কিবি কৰি চলিবই লাগিব আৰু, ন?
হৈ থাকিব আৰু উপাই নাই।
এইটোৱে, চাকৰি কৰিব পাৰিলেতো কপাল ফুলিয়েই গ'ল।
উলিয়ে গ'ল অ'। চাকৰিটো আকৌ কপালত লিখা নাই নহয়।
সেইটোৱে, ভগৱানে আকৌ চবকে চব নিদিয়ে যে।
নিদিয়ে যে অ'।
উম।
উম।
পিছে এতিয়া, ভাত তোমাৰ ডিম খালোঁ।
ডিম খালা ন'?
উম।
তুমি নে তুমি এনে ডিম চিম খাই বেছি ভাল পোৱা নেকি?
ভাল নাপাওঁ, হ'লেওঁ আজি খাবলগীয়া হ'ল আৰু।
অ'।
উম।
সেয়া, কিবা এটা কৈছিলা, কোৱা।
মই তোমাৰ, তোমাক কথা এটা সুধিম বুলি ভাবিছিলোঁ।
অ' কোৱাচোন, কোৱা কোৱা।
তুমি যে বেংকত যে কৰি আছা
অ'।
পিছে তোমাৰ এদিনত কিমানকে হাজিৰা থাকে?
হাজিযৰা তোমাক মই এদিনত তিনিশ টকা
উম। পিছে তেল চেল ভৰাই মেলি, নিজৰ খৰচ কৰি কিমান মান থাকে তোমাৰ মাহিলীত?
মাহিলী তোমাৰ তেল চেল ভৰাই মোৰ নাথাকেগৈ পইছা।
উম, এনেই মানে অহা যোৱা কৰি আৰু তেল চেল ভৰাই তেনেকুৱাই হৈ আছে আৰু নিজে
এনেই অ' নাই অ' যেনতেন খাই মেলি আছোঁ আৰু।
পদ দুটা অকমান খালী আছিলে মানে এই কালি বন্ধুজনে মানে তোমাৰ কি বুলি কয়, এনেকে ইণ্টাৰনেট আপলোড কৰিছিলে। হেল্ল'।
অ'।
তাত মানে তোমাৰ এইফালে যে তোমাৰ আমাৰ, শুনিছা নাই? হেল্ল'। আমাৰ এই চাৰিআলিটোৰ ওচৰত যে তোমাৰ এখন মহ মহিন্দ্ৰা যে চাৰ্ভিচিং চেণ্টাৰ আছে
অ'।
তাত মানে তোমাৰ দুটা পদ খালী হৈছে, মানে তোমাৰ এই যে গাড়ী চাৰ্ভিচিঙৰ।
অ' আচ্ছা।
তাত মানে পদ দুটা খালী হৈছিলে, সি মানে ইণ্টাৰনেটত আপলোড কৰিছিলে, তাত মই তাক সুধিলোঁ সি কৈছে যে ইয়াত তোমালোকে যদি কৰিব বিচাৰা তেনেহ'লে ইয়াত দুটা পদ খালী হৈছে, তেনে তোমাৰ এনেকৈ প্ৰশিক্ষণো দিয়া হ'ব তামান, তাৰপিছত তুমি মেকানিক হিচাপে তাত কাম কৰিব পাৰিবা।
অ' এনে দৰমহাটো কিমান মান দিম বুলি কৈছে?
দৰমহা তোমাৰ প্ৰশিক্ষণ দিয়া কেইদিন ইমান এটা নিদিব, এনে অহা যোৱা খৰচ এটা দিব যেতিয়া তুমি মেকানিক হিচাপে যদি কৰিব পাৰা তেতিয়া তোমাৰ মাহিলী এটা উপাৰ্জন হব তোমাৰ পঁচিশ হাজাৰ টকা মান আৰু তোমাৰ পি এফ চি এফ কাটি মেলি সেইটোও এক্সট্ৰা জমা হ'ব
আচ্ছা
পিছে ইমান এটাও এনেকুৱা কষ্ট নাই আৰু তোমাৰ এনে কা মহিন্দ্ৰাই মানে এনেকুৱা এটা ডিলাৰ হৈছে আমাৰ তেজপুৰৰ ভিতৰত চবত ক কৈ বিক্ৰী যোৱা ডিলাৰটোৱে হৈছে মহিন্দা ডিলাৰ
মহেন্দ্ৰ দিলাৰ অ তাত মানে গা গাড়ী বিলাক তোমাৰ ভাল লাগে হয় নে নহয় কোৱা মানে বেলেগ বেলেগ গাড়ীতকো মানে মজবুৰ আছে অ
উম প্ৰায়ভাগ মানুহে মানে তোমাৰ পাহাৰীয়া বা এনেকুৱা নিবনুৱা মধ্যবিত্ত যিকোনো মানুহে মানে তোমাৰ অলপ ঘৰৰ চবৰে ফেমিলি বা এনেকুৱা পৰিয়াল অলপ ডাঙৰটো
অ
তাৰ তোমাৰ এনেকুৱা প্ৰায়ভাগ গাড়ী মহিন্দ গাড়ী কিনে তেতিয়া পাহাৰৰ যেনেকে অৰুণাচলৰ মানুহ হ'লো প্ৰায় ভাগ মানুহে মহিন্দাই কিনে সেইকাৰনে ইয়াত চাৰ্ভিচিং চিণ্টাৰো যেনেকে তোমাৰ ডিলাৰটো মানে বিক্ৰী ধেৰ যায়
সেইটোৱেতো
বিক্ৰী ধেৰ গলে এতিয়া প্ৰায়ভাগ মানুহেতো কিনিলেতো চবেইতো বাহিৰততো তোমাৰ গাড়ীখনৰ ছাৰ্ভিচিং কৰিবতো নিবিচাৰে যে নিজৰ গাড়ীখন নষ্ট হোৱাত কে দিলাৰ চাৰ্ভিচিং চেণ্টাৰত কৰিলে ভাল হ'ব
অ
পিছে ইয়াত তোমাক প্ৰথম টায়াৰ আৰু খোলা লগোৱা সেয়া শিকাব
অ
তাৰপিছত আমি কাম দেখাই দেখাই আমিও এটা ভাল পদত ইয়াত কাম কৰিব পাৰিম যদি আমাৰ নিজাকে কষ্ট কৰি যদি সময় দি যদি আমি মনোযোগেৰে যদি কামটো কৰিব পাও তেনেহলে পিছলে আমাৰ ভৱিষ্যতো উজ্জ্বল হবও পাৰে
অ সেইটোৱে টো
উম
না তুমি তুমি মোক কাম কামটো সুধা সুধিবা সুধি পেলাই মোক ক'বাচোন
সুধিবই নালাগে মই মানে মইয়ো মানে তোমাৰ বন্ধু এজনৰ লগ পাইছিলো
অ
বন্ধু জনৰ লগত লগ পাই কথা চথা পাতিলো পাতি পেলাই তোমাৰ কথা কলে এনেকে এই এনেকে সৰুকে কৰি আছে অলপ তাৰ ঘৰৰ এতিয়া সিও এতিয়া এটাই ল'ৰাক তাৰো এতিয়া প্ৰায়ভাগ চিন্তাই তেওঁৰ দেখিব বোলো লগা হৈছে সেইকাৰণে মই মানে সেই অনুযায়ী তোমাক মই ফোনটো কৰিলোঁ
অ আচ্ছা
যাতে মানে দুইটাই একেলগে কাম কৰো মানে কেইলে এতিয়া মই অকলে যাম এতিয়া তুমি এখন বেলেগত ৰবা তাতকে দুটাই খৰচ বে বে বেছিকে হ'ব তাতকে যদি আমি অলপ, যদি দুইটাইও বন্ধুও যদি একেলগে যাব পাৰো তেতিয়া আমাৰ এটা খৰচ। কমি হৈ থাকিব অ,
অঁ ভাল ভাবিচাগৈ অ কথাটো কিন্তু ভাল ভাবিছা।
অ পিছে তুমি দশটা মানত বা এঘাৰটা বজাত গ'লেই হ'ল গৈ পেলাই তোমাৰ চাৰ্ভিচিং চেণ্টাৰ কিমান। ছইটা সাতটা বজাত বন্ধই হৈ যায়।
অহ,
পিছে তোমাৰ এঘাৰ বাৰ এক দুই তিনি চাৰি পাঁচ ছয় সাত মানে সাত ঘণ্টা আঠ ঘণ্টা এটাৰ আমি কষ্ট কৰিব লাগিব।
অ একো নাই দিয়া এনেকুৱা সিখন টেষ্ট, তে সেইকন কষ্টটো কৰিবই লাগিব হয় না নহয় কিবা এটা কৰিবলগিয়া হ'লে।
সেইটোৱে জীৱনটো যদি তুমি। জীৱন যাপন যদি কৰিব ভাবিছাএ তেনে ভৱিষ্যত তুমি যিমানেই কষ্ট নহওক তুমি কষ্ট কৰিলেহে। ফল পাব বিছাৰি।
সেইটো অ,
পিছে আমি দুটাই ইয়াতে সোমাব পাৰিম আৰু ন।
অ তেন তেন, তুমি যদি মানে অ মানে সুমোৱা তেনেহলে মইও তেতিয়া সেই, কামটো বাৰু ওলাই আহিব পাৰিম আও ইমান কম দাম কম পইচা দিয়ে।
এইযে তুমি তাৰপৰা ওলাই যোৱা ওলাই পেলাই কালি মানে এপাক মোক। আমি তেতিয়াই এজেগাত বহি মেলি। তোমাৰ ধেৰ দিন হ'ল পথাৰৰ ফালে যোৱা নাই নহয় প তাৰ ফালে বহি মেলি অলপ তাত কথা চথা পাতিম এই বিষয়ে। বিষয়ে যোনটো আমাৰ আলোচনা কৰা হয় তাত দুইটাই মানে। প্ৰথম গৈ প্ৰশিক্ষনটো লৈ ল'ম,
অ ঠিক আছে।
শুৱাৰ পিছত তাৰপিছত যদি আমাৰ কাম ভাল হয় আমি মানে। এনেকুৱা এটা মন্তব্য ল'ব লাগিব যে প্ৰশিক্ষণতে আমাক কাম ভাল পোৱা কৰিবই লাগিব তেতিয়াহে আমাক। মেকানিক হিচাপে তাত ৰাখিব।
অ সেইটোৱেতো।
উম কামটো সেইকাৰনে ভালকে তাত কৰিবই লাগিব আমি। উ তোমাৰ এনেকুৱা একো বিশেষ। তো অসুবিধাটো নাই চাগে তাত।
ম মোৰ মোৰ একোৱে সুবিধা নাই তুমি মুঠতে কামটো মোক কোৱালে হ'ল।
অ অ পিছে কালি এপাক আহিবা পৰহিলৈ মাতিম,
কাইলৈ তুমি তুমি কাইলৈ ঘৰত থাকিবা জানো।
মই আছো ঘৰতে এই কেইদিন। তোমাৰ পঢ়ি আছিলে এটা বিভাগৰ বিষয়ে।
অ,
মাজতে অলপ ঘৰৰ অসুবিধা হোৱা কাৰণে এতিয়া পঢ়াটো এৰিব এৰিলোঁ বাৰু সেইকাৰণে এতিয়া বয়সো হৈ আহিছে সেইকাৰণে কাম কেনেকে, চাই আছোঁ পোৱা নাই।
অ
তাৰপিছত ভগৱানে তোমাৰ চকু মেলি চালে আৰু এইটো যদি হয় তেনেহলে ভালেই হ'ব।
অঁ
হুম।
সেইয়াই আৰু।
পিছে তুমি এনেই অহা যোৱা কিহত কৰিম বুলি ভাবিছা?
অহা যোৱা মানে মই স্কুটিখনতে যাম দিয়া ন, তোমাৰ-তোমাৰ- তোমাৰ গাড়ীখন তেতিয়া মানে তুমি এটা কাম কৰা-
কোৱা?
তুমি ধৰ তুমি এক এসপ্তাহ নিলা, মোৰ গাড়ীখন এসপ্তাহ নিও-
অঁ হ'ব আৰু সেইটোৱেই মিলা প্ৰীতিকৈ আমি দুটা চলি থাকিলেই হ'ল আৰু।
অঁ।
উম। মানে বস্তুটো কি হ'ল যোনটো পি এফ কাটিব সেই পি এফ টো যদি আমি ভালকে যদি জমা কৰিব- পাৰো সেইটো এটা ভাল পইচাই ওলাব যদি আমি এবছৰত-
পইচা ওলাব অঁ।
আৰু দৰমহা পইচাটো আছেই, দৰমহা পইচাটো বাৰু আমি- প্ৰায়ভাগ আমি অহা যোৱা খৰচ আৰু নিজৰ খৰচ কৰি মেলি তোমাৰ টকা দহ হাজাৰ গ'ল বাৰু।
অঁ।
টকা পোন্ধৰ হাজাৰ হ'লেও আমাৰ জমা হ'ব।
জমা হ'ব অঁ'।
উম তেতিয়া- বিজ, মানুহতো কোন সময়ত কি আহে কি হয় কোনেওতো ক'ব নোৱাৰি- কোন সময়ত বিপদ আহি যাব পাৰে। সেইকাৰণে মানে- জীৱনত মানে জমা ধন থ'ব হ'লে ভাল।
সেইটোৱেইটো, অ' তুমি-তুমি মোক কবা দিয়া ন হ'ব।
অঁ সেইটোৱে, জমা যদি ৰাখিব পাৰিলা হয় তেতিয়া আমি কাৰো আগত তোমাৰ হাত- ধৰি সৰু হ'বও নালাগে।
অঁ।
উম, পিছে আৰু কিবা সুধিব লগা আছে নেকি তোমাৰ?
সুধিব মানে তুমি মোক কামটো মানে হেৰি কৰিবা আৰু হা।
অঁ, মই জনাম বাৰু তোমাক নিশ্চয়, তুমি চিন্তা কৰিব নালাগে। তেনে ঠিক আছে হ'ব দিয়া ন।
অঁ, দিয়া হ'ব দিয়া।
কালি অহাৰ আগত মোক এটা ফোন কৰি জনাই ল'বা।
অঁ ঠিক আছে ঠিক আছে, তুমি তুমি মোতে ঘৰত থাকিবা আৰু।
অঁ, মই ঘৰতেই থাকিম বাৰু হ'লেও এপাক জনাই ল'বা।
অহ- অহ' ঠিক আছে।
অঁ অঁ।